হেল্ল' হেল্ল'
হেল্ল'
অঁ কি কৰিছা
কোৱা কি কৰিছা মই এয়া এনেই বাগৰি আছো তুমি
অ আছো দে ন মোৰ ই উঠিলা খোৱা পোৱা উছিলিৰ আাগলো
উ উঠিলো এনেই এতিয়া গা চা ধৰি বাগৰি আছো
অ বাকে চাহটাা খেলা নগ হাললে ৰ'দ নেকি খালো খালো আমাৰ ফালে বতৰ ডাৱৰীয়া কিন্তু মানে হা
উ
হেল্ল' আছোঁ এনেই মই কিনকৰিম আৰু
অ অ
আমাৰ ফালেও তোমাৰ বতৰ ডাৱৰীয়া কিন্তু গ গৰম এটা মাৰি আছে আৰু
গৰমডালটো সদায় একেবাৰে নকৈছে নকবাহে আৰু
উম কিন্তু মানে আদ বতৰটো ডাৱৰীয়া
উম
কিন্তু মানে হেৰি হৈ আছে আৰু বতৰটোো মানে গোপ গোপাই আছে আৰু
অঁ
বাকী কি কোৱা তুমি পঢ়ি আছা নে কিবা কৰি আছা
চহি আছো
অ
তুমি
কি হায়াৰ ছেকেণ্ডাৰী নে বি এ
মই এবাৰটো আছোঁ
টুৱেলভত
তুমি
অ মোৰ কমপ্লিট হ'ল বিয় বিয় কমপ্লিট হ'ল মোৰ বাকী ষ্ট্ৰ্ৰীম কি আৰ্টচ নে চাইন্স নে কমাৰ্চ
কমাৰ্চ তোমাৰ তুমি কি লৈছিলা
মোৰ আঠছ আছিলে
অ আচ্ছা বাকীান খালা
ভাত পানী খোৱা নাই গা চা ধুই একেবাৰে খাওঁ আৰু
অঁ অঁ মাহত কি কৰিছে তোমাৰ
আছে এ কাম কৰি আছে তোমালোকৰ ঘৰত ভ বাকী ভালেই
আমাৰ ঘৰৰত চবৰে ভালক দিয়া
অ ঘৰ কোন কোন আছে
ঘৰ আমাৰ জইণ্ট ফেমিলি
অ
তোমালোকৰ
ভালেই তেনেককাা হলে আমাৰ নাই চিংগল
অঁ অঁ
আমাৰ নিউক্লিয়াৰ ফেমিলি
অ কোন কোন আছে তোমাৰী
মাৰোঁ মই
মাৰ তুমিয়ে নেকি
উ
অ অ আচ্ছা অঁ অ
বাকী হেৰি থব কৰিব কৈছনে নাই যোৱা নাই
ফুৰিবলে মই আহিছে মই বাৰ তাতে আছো
হয় নেকি গৰমত কবলৈ ওলাই যোৱা নাই ঠাণ্ডা জেগালৈ
নাই যোৱা নাই এনেই আমাৰ কালি যাম বুলি ভাবি আছোঁ আমি
অ ক'ত যাবা মহাভৈৰৱ তম কি ঘৰটজপুৰ নেকি
তেজপুৰ আৰু
অঁ মোৰো তেজপুৰত
অঁ তেনেহ'লে একেলগে যাব পাৰি
পাৰি পাৰি
অ তুমি তুমি যাবা তুমি যাবা
মই নাযাওঁ মই বৰ্তমান চোৱাত চোৱাত পৰি আছো মানে মই মানুহ মৰিল নাই চোৱাত পৰি আছো।
অ অ আচ্ছা অ অ এনে তেজপুৰত আৰু ঘুৰিবলে কিমান জেগা আছে ভাল ভাল।
আছে মোটামুটি মোটামুটি দিনটো পাৰকৈ পাৰি। আৰু
অ অ
হনে
উম
এনেই বাকী হেৰি কিব এটা কম ভিছিলো তুমি এইফালে গ গৈছা নাই গুৱাহাটী চুৱাহাট গৈছা। নতুনকে যে জেগাবলাক বনাইছে।
অ মই বহুত বছৰ আগতে গৈছিলো আমি মানে তাত চাৰি বছৰ থাকি আহিছো।
আগতে তাত আছিলে নেকি?
অ অ তাতে আছিলো।
উম
এতিয়া যোৱা নাই যোৱা বছৰ নে। এটা আগৰ বছৰ গৈছিলো। বাৰু
উম
তুমি গৈছা নাই।
মই গৈছো।
অ
বাকী হেৰি আৰু ফুৰিব ক'ত ক'ত গৈছা।
মই গুৱাহাটী গৈছো তেজপুৰ আকৌ-
উম
তেজপুৰ তেজপুৰত বাৰু ঘৰেই আৰু আৰু বেংলৰতো গৈ আহিছো।
কতগৈছা বেংগলোৰ।
অ বেংলোৰ আৰু-
তেনেকুৱা লাগে।
আৰু কত হা
বেংগলোৰ কেনেকুৱা লাগে।
বেংগলৰ মই ঘূৰিবই নাপালোঁ গৈ পেলাই তাত-
কিয়?
এনেই মানে পাপাৰ তাতে বেমাৰ হৈছিলে ন পাপা মা পাপা। তাতে সেতে তেতিয়া গৈছিলো তাত মই ইয়াত অকলে নহয়। ঘৰত আৰু আছো। আছে নহয় জেঠাই হত বৰমাহত-
অ অ অ অ অ অ তাৰ পা
ত তাৰপিছত গুচি আহিব লগগীয়া হ'ল আৰু
আহ অ আৰু ক'ত ক'ত গৈছা।
আৰু মই নিজে নাজানো কলৈ গৈছো।
হা নিজেও নাজানা। মই ইয়াতে আশে পাশে ঘূৰি ঘূৰি থাকো। আৰু
অ আমাৰো ময় আশে পাশে ঘূুৰো। বাৰু
সেয়াই আৰু আমাৰ ফুৰা বুলি বলে টাইম নাপাও ন। তেনেকে কামত ব্যস্ত হৈ থাকিব লাগে যে টাইম নাপাওঁ, সেইকাৰণে।
বাকী খবৰ খাতি চব ভাল।
খবৰ খাতি ভাল দিয়া তোমালোকৰ তোমালোকৰ।
তোমালোকৰ ভালনে নাই তোমালোকৰ ঘৰত ভালনে নাই ভাল।
ভাল ভাল উম,
অ হেৰি এইটো কি।
হম, এনেই এতিয়া তুমি কি কৰি আছা।
মই এতিয়া আছো কৰ, এতিয়া আছো আৰু এনে ইফালৰ পৰা সিফাল কৰি আছো আৰু
অঁ
ময়ো তোমালে বোলো ফোন এটা কম বহুত দিন কথা পতা নাই সেইকাৰণে ফোন এটা কৰি ললো।
আচ্ছা মই কৰিম বুলি ভাবিছিলো তা পিছত তুমি মাৰি দিলা।
তাকে সময় নিবিলে নহয়।
আৰু তাতে ইমান গৰম তোমাৰ দিনতটো কেনেকে ওলাইছে, গৰমেই নাপায় ইমান মানে তুমি গৰমত। সফিননে এবাৰ সিনে এবাৰ যাওঁতে তোমাৰদিনটো গুচি যায়।
উম আৰু হেৰি। হায়াৰ ছেকেণ্ডৰী পাছত কি কৰিবা পঢ়িবা নেকি।
তাৰপিছত হা হা,
হাই ছেকেণ্ডাৰী পাছত কি কৰিবা।
মই ভাবি আছো হেৰি বিজনেচ। কৰিম বুলি আগত মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিম। তাৰ পিছত, বিজনেচ তাৰ পিছত আকৌ বিজনেছে কৰিম বুলি ভাবিছো আৰু
অ কিহৰ বিজনেচ কৰিবা।
মই হেৰি তোমাৰ কি বুলি কয় পেট্ৰল,
পেট্ৰল,
উম
মানে,
মানে তোমাৰ পাহৰিয়ে থাকিলো নহয়।
কি ডিপু খুলিবা।
অ ডিপু খুলিম,
পেট্ৰলৰ ডিফু খুুলিবা,
অঁ ডিজেল পেট্ৰল দুটাই,
কিবৰা কি প্লেনিং হৈ আছে নেকি।
প্লেনিংতটো হোৱা নাই মানে ভাবি থৈছো বাৰু,
হয় নেকি।
উম আৰু সেইবিলাকে আৰু লাহে লাহে কি কি পাৰো চাম আৰু
অ বেয়া নহয় গোলে দিয়া।
উম মানে বিজনেচত, হেৰি প্ৰফিট লছ হৈ থাকে বাৰু, কিন্তু হ'লেও এবাৰ যদি তুমি অঁ বিজনেচ উঠি ল'ব পাৰা, তেতিয়া মানে তোমাৰ চ এ টেনশ্যন নাই আৰু।
বনি গলা আৰু একে বনি যাব পাৰিবা আৰু। অঁ তো তোমাৰ কম তোমাৰ বহুত টকা আছে টো বিজনেচত, বিজনেচত তুমি এক ৰাতিতে এ বিজ তুমি কেতিয়াবা এক ৰাতিৰে লাখ লাখ টকা কমাই কৰি দিব পাৰা।
অঁ বিজনেছত মানে টকা আছে।
বিজনেছত ধৰা।
অঁ, কিন্তু মানে হেৰি আৰু। তোমাৰ লচ চছ হলে মানে তুমি মানে নিজকে হেৰি কৰিব লাগিব আৰু। ডিপ্ৰেচেনত কিছুমান অঁ কোৱা লছ চচ হলে মানে নিজকে চম্ভালিব লাগিব আৰু, কিছুমানে ডিপ্ৰেচনত গুছি যায় যে সেনেকে মানে সিহঁতৰ হেৰি হেৰিটোৱে বৰবাদ হৈ যায় আৰু।
উম উম সেইটো হয়।
চম্ভালিব
সেইটো হয় সেটো এইটো এইটো মানে নিজৰৰ কথা আৰু। কেনেকে কেনেকে মেইন্তেন কৰিব পাৰা।
সেইটো হেৰি কৰিবা।
অঁ কেনেকে মেইনটেইন কৰিবা এইটো তোমাৰ নিজৰ লগত কথা আৰু।
অঁ সেইটো নিজৰ।
উম। বাকী হেৰি তোমাৰ লগৰ বিলাকৰ ভাল চবৰে।
অঁ ভাল, মোৰ লগৰ নাইচোন।
নাই নেকি, মোৰ আছে লগৰবিলাকৰ ভালেই দিয়া।
অ অ।
লগৰ নাই নেকি?
মোৰ লগৰ চগৰ নাইতো তেনেকুৱা আৰু।
কি কোৱা তেনে।
বাকী যা হা
ফ্ৰী থকা সময়ত কি কৰা তেনে।
মই ঘৰতে থাকো ৰুমডালত।
স্কুলৰ লগৰ নাইনে?
স্কুলৰ মানে এজনী আছে, সেইটো খালি স্কুলতে আৰু ইমান হেৰি নাই আৰু স্কুলতো অকলেই থাকো বেছিভাগ।
কি কোৱা এনেকৈ থাকিব পাৰা অকলে অকলে।
অঁ কিয় নোৱাৰিম বাৰু।
হা, মই নোৱাৰো দেই।
অঁ তুমি অকললে থাকিব নোৱাৰা নেকি?
নোৱাৰো।
অ
আমাৰ লগ তেনেকে অঁ আমাৰ মানে গ্ৰুপ গ্ৰুপ আছিলে আমি প্ৰায় একেলগে থাকো গোটেই সোপা। কলেজলৈকে তেনেকুৱাই আৰু প্ৰায়।
উম, মই মানে এজনীৰ লগত থাকিব পাৰিম হাঁ দুজনীৰ লগতো যেন তেন থাকিব পাৰিম। ভিৰত থাকিব নোৱাৰো মই গ্ৰুপ শ্ৰূপত এইবিলাকত।
কিয়?
মানে মই নোৱাৰোঁ থাকিব আৰু।
হে কি অশান্তি লাগে।
মোৰ ভয় লাগে অশান্তি লাগে।
ভয় কিয় লাগে?
নাজানোঁ।
কি কয়? ভয় লাগি যায় তোমাৰ গ্ৰুপত থাকিবলৈ মানে গ্ৰুপত থা কি ভালহে পায় ভয় নালাগে।
নাই, নাই মোৰ গ্ৰুপত থাকিব ভয় লাগে।
কি কোৱা হে এনেহেন কথা। বাকী। ভাত খালা নে নাই ভাত খালা নে নাই?
নাই আমি ইমান জল্দি নাখাওঁ ভাত।
উম বনাইছেনে বনোৱাই নাই?
বনাই আছে।
কি এতিয়া মাহঁত ইয়াত থাকে নে বেংগলতে থাকে।
মাহঁত বেংগলৰত থাকে মই বাহঁতৰ ঘৰত আহিছোঁ।
অহ, ব-বায়ে বনাব আৰু ভাত।
অ' বনা মানে আজি মানে হেৰি নামঘৰত শৰাই দিব। তে সেইটো কাৰণে আমাৰ। কাৰণে আছে ভাত।
অহ।
সিহঁতে নাখায় মানে।
অ' অ' সিহঁতৰ নিয়ম আছে আৰু।
অহ, সিহঁতৰ নিয়ম আছে। মানে ভাগিনটোৰ হেৰি অন্নপ্ৰসন পাতিব।
অহ।
তাৰে নামঘৰত শৰাই এখন দিব
অ এই হেৰি ক'ত কৰিবা গ্ৰেজুৱেচন ক'ত কৰিবা এইচ এছৰ পিছত?
মই হেৰি ভাবা নাই নহয় এতিয়া পাপায়ে যত কৰে আৰু।
অ মানে দৰঙে চৰঙে নপঢ়া?
উম ।
পইচা পা।
অহ, উম, উম। দিয়া হ'ব, অ, অ' দিয়া কাটি দিয়া চ মোৰ ভাল লাগে।
ঠিক আছে।